উম' শুনিছোঁ।
হেত তোমাৰা ফোনটো লগাবলৈ মই ধৰি বৰমা আহিছে। কথা কোৱা আছে। পিছত মই কথা কৈ আছোঁ, কৈ আছোঁ পাতি আছোঁ, তাৰপিছত উম' তোমাৰ মেছেজ মই দেখি পাতি আছোঁ, মই বোলোঁ এই মোক বোলোঁ গালিয়ে পাৰি দিব এতিয়া।
অ' মই ভাবিছোঁ ক'ত গ'লগে আকৌ মানুহজনী বোলোঁ।
অ', একদম ৰখি লৈ পেলাই একদম ধৰি লৈ কথা পাতি আছে নহয়, মই বোলো হৈছে আৰু মোক।
তুমি কি বাহিৰত আছা নেকি?
নাই নাই মই ভিতৰতে আছো বৰমাহে আহিছে আমাৰ ঘৰলৈ। আহিয়ে থাকে বাওঁ। ওচৰেৰে মানে খুৰা বৰমা চব মানে একেলগে এ এটা মানে লাইনতে থাকে ন'!
অ', অ', ওচৰা-ওচৰি ন' পৰিয়ালৰ মানুহ মানে এনেকে ওচৰা-ওচৰি হ'লে মানে আমাৰো সেই ওচৰতে বৰমা হত হেই আমাৰো পুৰা-আদান প্ৰদান চলি থাকে খোৱা-বোৱা।
অ', আমাৰ মানে একেবা লাইন পাতি আছে গোটেই মানে ককাই মানে গোটেই মাটি বিলাক মানে এনেকুৱাকে ভাগ কৰি থৈ গৈছে।
অ', আমিও এই আলু পিটিকা ভাত খালেও ভাগ বতৰা হয়, আমাৰ মাজত।
অ', হয় দিয়া, আমাৰ খালি চবতছে অ', আমাৰ চবতছে সৰু খুৰা জন ঢুকাই গ'ল, বেছি দিন হোৱা নাই। চবতচে সৰু আছিল।
আমাৰ বাৰু তেনেকে পৰিয়ালটো ডাঙৰেই সেইটো কাৰণে ভালেই আৰু। কিন্তু কাৰো অৱশ্যে সময় হে নাই, কিছুমানে চাকৰি সূত্ৰে সূত্ৰে হওক বা পঢ়া সূত্ৰে হওক ইফালে সিফালে থকা হয়, চব নিজৰ নিজৰ কামত ব্যস্ত।
অ', অ'।
কোনো কাকো সময় দিব নোৱাৰে, আমাৰ লগেই খোৱা নহয়।
হয় দিয়া। আমাৰ মানে এতিয়া ওচৰতে যে সেইকাৰণে মানে ইমান ল'গ কৰিব লগীয়াও বিশেষ মানে হেৰি নাথাকে। এ, সেয়াই কিন্তু মানে আমাৰ এতিয়া উম
একে সমনীয়া হ'লে মানে ভাল লাগে আৰু ন', বাই, ভনী, ককাই, ভাইবোৰ, তেতিয়া আমাৰ মনৰ অলপ
সমনীয়া আমাৰ।
আমাৰ সমনীয়া নহয় মানে, অলপ ডাঙৰ সৰু এনেকুৱা হয় যে, মই মই অলপ মাজতে আৰু।
অ', মানে আমাৰো সেইয়া এবছৰ দুবছৰ ডাঙৰ সৰু আৰু গোটেই সোপা মানে। মানে চ'ব মানে সমানেই যে এতিয়া অ', বৌও এতিয়া প্ৰেগনেন্ট গোটেই মানে চ'ব মানে মিলিয়ে যায় তেনেকুৱাই মানে। ভালো লাগে কাজিয়াও খুব লাগো সেইকাৰণে আমি গোটেই গালে।
ফূৰ্তি হয় আকৌ এনেকে।
উম, আৰু কাজিয়া যে বহুত হয়।
অ', ফুৰিব এনেকে ভাল লাগে অ', গোটেই বাই-ভনী খিনি একেলগে ক'বালৈ ওলাই গৈ পেলাই আৰু বিহু হওক বা পূজা হওক উৎসৱে পাৰ্বনে একেলগে খাই পেলাই। মানে যিয়েই হওক আৰু লাগিলে নিৰামিষেই হওক খাই যিটো শান্তি লাগে নহয়।
হয়, দিয়া এটা সময়ততো আমাৰ মানে গোটেই মানে ছোৱালীসোপাই এনেই হুঁচৰি গাও ন' ঘৰৰ পৰিয়ালতে আৰু তাৰপিছত এনেই ত' এইখিনিতে গাই কৰি মানে বেলেগ নালাগেই মানে আমাৰ। এইকেইজনীয়ে হৈ যায় আৰু বা, ভন্টি গোটেই খোপা মিলিলে মানে আমাৰ আঠ, ন জনী হৈ যায় আৰু।
উ, বহুত ভাল লাগে দেই এনেকে।
উম।
মই বাহিৰত বহি আছোঁ জানানে!
অঁ' অঁ'।
শেৱালি এইটো এটা আমাৰ চাগে শেৱালি জোপা মানে এতিয়াতো শেৱালি নুফুলে। এজোপা চাগে দুবাৰ ছমাহৰ মূৰে মূৰে ফুলে নেকি দুবাৰ ফুলে চাগে। শেৱালি জোপা ফুলি আছে। অ' ইমান ধুনীয়া গোন্ধ!
হয় দিয়া শেৱালি ফুলৰ গোন্ধ উম'।
পোক, এইবোৰ মাত শুনিছানে?
মই শুনি আছোঁ, জিলি যে এনেকুৱা টাইপৰ যে ফলিং নে জিলি এনেকে যে মাতি থাকে। সেই মাতটো আকৌ ভাল লাগে। আকৌ' এতিয়া জোনাকী পৰুৱা ওলাই নহয়।
জোনাকী তেনেকে দেখা নাই বাৰু, জোনাকী ওলাই, নোলোৱা নহয় এইটো টাইমতে ওলাই নেকি কি? মই এজনীও জোনাকী দেখা নাই মই কিন্তু বাহিৰতে বহি আছোঁ। বৰ ভাল লাগে জোনাকী চোনাকী ওলালে। আজি তৰাও নাই আকাশত বৰ এটা বেছিকে।
অঁ হয় দিয়া, এতিয়াতো পূৰ্ণিমাৰ দিনে চলি আছে ন। শুক্ল পক্ষ চলি আছে ন?
উম' জানো এতিয়া শুক্ল পক্ষ নে কৃষ্ণ পক্ষ
অ' শুক্ল অ' অমৱশ্য গ'ল নহয় এইয়া সিদিনাখনত যোৱা নাই জানো আঁউসী।
উম অমাবৈ এতিয়া কি হেৰি আঁউসী ষ্টাৰ্ট হৈছে নে গ'ল?
অঁ' সেইদিনা তুমি আঁউসী ব্ৰত নহয় আঁউসী যোৱা পাছত এতিয়া শুক্ল পক্ষ হব।
হয় নেকি? অঁ' শুক্ল পক্ষ চাগে, পোহৰ হৈ আছে নহয়। এই ধৰিব নোৱাৰোঁ তে লাইটৰ পোহৰে জোনৰ পোহৰে
পাঠদনা পাছদিনাখন এয়া হেৰি পাছদিনাখনৰ পৰা শুক্ল পক্ষ হব তাৰপিছত পূৰ্ণিমা হব, পূৰ্ণিমাৰ পাছদিনাখনৰ পৰা আকৌ কৃষ্ণপক্ষ।
অঁ আ পোন্ধৰ দিনৰ মূৰে মূৰে ন?
অহ মানে এমাহ হয় আৰু পূৰ্ণিমা হবলে।
উম জোনটো অলপ ডাঙৰ হৈ আছে। কাচি জোন দেখিলে নমস্কাৰ কৰা নে?
অঁ কাচি জোন দেখিলে একদম সেৱা কৰোঁ আৰু একাদশী বহুত মানুহে পালে ন একাদশী
উম মানে মা মানে আমি মানো মানে মাছ মাংস নেখাও আৰু নিৰামিষ খাওঁ।
অঁ আমাৰ পালা নহয় তেনেকে।
বাহিৰত যে বহি ইমান ভাল লাগিছে জানানে, ভিতৰতে গৰম বাহিৰত ইমান ঠাণ্ডা।
অঁ হয় দিয়া। ভিতৰত গৰম হয়ে, মানে গোপ গোপনি লাগে ভিতৰত। হয় দিয়া, অঁ বাহিৰত চিঞৰি চিঞৰি পাতিলে আকৌ মানুহে মানুহে আকৌ ভাবিব ন, এই কি হল উম আ তুমি যে কোৱা মানুহবোৰ আকৌ আজিকালি সমালোচনা কৰাত আকৌ বৰ ভাল নহয়।
উম উম। অঁ মই কি কওঁ কৈছিলা?
অঁ মই পাহৰিয়ে থাকিলো নহয় কথাটো। ঘপকে বেলেগ কথা কৈ দিলো নহয়, অ' অ' মনত পৰিলে। তুমি যে কৈছিলা তোমালোকৰ মানে ঘৰৰ ওচৰতে টাউন বুলি কৈছিলা হয়?
অঁ হয়।
কিন্তু মানে টাউনৰ হুলস্থুলতো তোমালোকৰ ঘৰৰ ওচৰত শুনা নাপাওঁ মানে।
উম, শুনা নাপোৱা মানে অ' গাড়ী মট তাৰ এনেই ট্ৰেইন চ্ৰেইনৰ মাত শুনিছা চাগে।
অঁ শুনিছো।
অ', মানে কি হয় আমাৰ ৰেল ক্ৰচিংটো এইফালে একেবাৰে মানে ৰাস্তাটো কিনাৰতে লাগি থকা নাই আচলতে। ঘৰটো? অকনমান সোমাই পেলাই এনেকে ইমানো এ আমাৰ এতিয়া
এই গলি থাকে যে তেনেকুৱা চাগে ন?
উম, উম গ'লি, অকণমান সোমা ইমানো বেছি নহয় আৰু একদম অকণমান সোমাব লাগে তেনেকুৱা মানে। সে ইকাৰণে ইমান আচলতে ধূলি পা আৰু, এইডখৰত মানে বহুত গছ গছনি আছে আমাৰ। আচলতে মাটিবোৰ বিক্ৰী হৈ আছে, কিন্তু মানে মানুহে ঘৰ বনাই দিয়া নাই। এ এতিয়া কেইবাটাও এতিয়া ঘৰ হৈ গ'ল ওচৰা ওচৰিকে। কিন্তু মানে আমাৰ ফ্ৰন্টত যিখিনি মাটি আছে, সেইখিনি মানে বিক্ৰী হৈ আছে, কিন্তু হাবি হৈ আছে মানে পুৰা মানুহে মানে লৈ থৈছে কিন্তু ঘৰ বনোৱা নাই আকৌ। একদম পুৰা হাবি আৰু জংঘল মুঠতে গছ ভৰি আছে, আৰু আমাৰো বাৰীখন অকমান ডাঙৰ মানে। উ
ও' ও'।
এ এই টাউনত মাটি লৈছে যদিও মাটি লৈছে যদিও মানে একদম গাঁৱত থকা নিচিনাই অনুভৱ হয়। সেইবুলি আৰু ওলাই গ অলপতো মটৰ মাত শুনা যায়ে বাৰু।
উম, নাই এনেকুৱা হ'লে ভালে লাগে, তেতিয়া মানে কি হ শান্তি পৰিৱেশ হ'লে
হয়। অ' পৰিৱেশটো আছে পঢ়া শুনাৰো।
অ', টাউনৰ মাজত মানে বেছি হৈ গ'লে আৰু কি জানা তেজপুৰ ডিব্ৰুগড় অ' তেজ পুৰ ডিব্ৰুগড় এইবোৰ জাগাত মানে তোমাৰ বহুত মানে আহ কয় নহয় শান্তিপূৰ্বক মানে জেগা খিনি। কয় আৰু মানুহৰ শুনা মতে অ'। গুৱাহাটী চহৰখনতহে মানে বহুত যে গৰম হুলস্থুল
অ', মই তোমাৰ আমাৰ আৰু বাগানো আছে। মই তোমাক দিনত ফটো মাৰি দেখাম ৰ'বা। অ', ফতো নহয় ভিডিঅ' কলতে দেখাম।
উম, উম দেখাবা। বাগান মানে চাহ চাহ বাগানে? অ' তোমালোকৰ তাৰ পাছত এ বাগান বোৰৰ পৰা চাহপাত বোৰ
হয়, তোমাৰ মাততো নুশুনা হৈ গ'লো যে। মোৰ মাতটো শুনি আছা স্পষ্টকে? তোমাৰ মাতটো মই একেবাৰে নুশুনা হৈ গ'লো। হেল্ল'?
শুনা পাইছা নে? এতিয়া শুনিছা?
এতিয়া শুনিছো মই মাজত
অ কিবা অ কিবা এটা ইণ্টাৰনেটৰ অসুবিধা হও গৈছিল নেকি
অ হ'ব পাৰে অ তুমি কি কৈছ লা চাহ গছৰ কথা আমি
অ তাত বোলো অ আ তাত তোমালোকৰ এনে মানুহে কয় যে কাৰখানা এনেকে ঘৰতে থাকে কিছুমানে ভা পাত তেনেকে বনায়
অ আমাৰ ঘৰত নাই আমি ফেক্টৰীত দিব লাগে লৈ যায়হি গাড়ী আহি উলিয়াই দিব লাগে আৰু ৰাস্তালে
অ পাতবোৰ মানে ছিগি পেলাই দি পঠোৱা ন
উম আহে মানুহ আহে ছিঙিবলে ছিঙে তাহাঁতিয়ে তাৰপিছত উলিয়াই দিয়ে আউ গাড়ীয়ে লৈ যায়
যিয়ে নহক বাগানীয়া মানুহ বুলি কয় নহয় সেনেকুৱা মান
অ কাম কৰা মানুহ আহে দি দিয়ে আৰু তাৰ পিছত বাকী মাহতে কি কৰি আছে তোমাৰ মাতটো মই আকৌ নুশুনা হৈ গ'লো যে
কিবা অসুবিধা হৈ গছে হবলা শুনা পাইছা অ ইণ্টাৰনেটৰ অ অসুবিধা হৈছ
হ'ব পাৰে নাই মাজে মাজে একেবাৰে একেবাৰে শুনা নাপাওঁ এতিয়া কিন্তু এনে কি আ মানে স্পষ্টকে শুনি আছো
অ মইও তোমাৰ মাততো এবাৰ ঘপককে নুশুনা হৈ গৈছিলো দেই
অঁ মোৰো তেনেকুৱা হৈছিলে
এতিয়া আকৌ শুনা পাইছো
অ কি বা হৈছে কেতিয়াবা ইণ্টাৰনেটৰ অসুবিধা হয়
হয় দিয়া
অ মাহতেক
হয়ে বতৰ কেতিয়াবা খেলি মেলি
উম মাহতে কি কৰি আছে
আছে এই বমাই আহিছে যে চাহ বনাইছে নেকি
অ
মোৰ যে আকৌ, ভোক লাগিলে গম পোৱা নে, মই অলপ আগত ভাত খা উঠিছিলোহে।
মোৰ ভাত খাবলে একেবাৰে মন নাই, কিবা, ভাল কিবা খাব মন গৈছে।
অ। মোৰ যে, একদম খুব মাটি দালি খাব, একদম দেখি পেলাই আজি, দুবাৰ ভাত খাইছো। হা' হা'?।
পায়স খোৱা নাই বহুত দিন, ইমান খাও খাও লাগিছে।
অ', পায়স। মোক, তুমি কওঁতেহে মনত পৰিছে, পায়স, পুৰি এনেকে খাই ভাল লাগে।
অ', ভাল লাগে। অ', ৰবাচোন দে, মই তোমাক অকমান দেৰি পিছত, ফোন কৰি আছো।
অ', ঠিক আছে হ'ব দিয়া। উম।
অ।